উম অহ অ নমস্কাৰ নমস্কাৰ। অ কি কথা পাতি আছিলো, এইৰে কথা পাতি আছো। উম উম ময়ো দিছো কিন্তু লাহে লাহে কোৱা গ'ল চাগে অহ।
অ মই মানে মই তোমাক কিন্তু নমস্কাৰ এটা দি দিছো কিন্তু দেই। আগত দিছো মই তোমাতকে আগত দি দিছো মই।
অ মানে মোৰ মাথাটোত নাহিল, সেইটো কাৰণে মোৰ দিয়া নহ'ল।
একদম নমস্কাৰটো দি দিছো কিন্তু মই একদম। নমস্কাৰ, আকৌ দি দিছো দেখিছানে এইয়া। এহ দুবাৰ দুবাৰ দি দিছে, মজা একদম। হেল্ল'? আ তাইৰ কথা পাতি আছিলো ন' আমি? এ তাইৰ কথা পাতি পেলাই ভাল লাগিব বুলি ভাবিছোঁ হে, টেনছনে হৈছে তাইৰ কাৰণে এতিয়া।
এ অ' টেনছনে
হু - হু - হু, ধেৎ তেৰিকা! একো নহয়, ভাল হৈ যাব অ' ভাল হৈ যাব। তাইয়ে মোক কয় আগতে ভাল হৈ যাব, ভাল হৈ যাব বুলি, এতিয়া মইয়ে তাইক কম আৰু ভাল হৈ যাব, ভাল হৈ যাব। একো নাই, মই আছোঁ নহয়, মই পঢ়াই দিম বুলি কৈছোঁ
উম, ঠিকে আছে।
তাই মোক আকৌ ঘৰতহে মাতি আছে, তাইৰ মানে ইৰাদাটো বেয়া।
অ' হঁ - হঁ।
মই বিচাৰি মই ঘৰত কেনেকে যাম। সঁচাকে ঘৰত মাতি আছে মানে তাই। কৈছে আৰু, এনেকে তই ফিজিক্স পঢ়াই দিবি মোক, মানে পঢ়াই দিবি বুলি কৈছে আৰু, নাই মানে পঢ়াবলে কৈছে আৰু, সেইবিলাক বেলেগ নহয়। ধেমালিত কোৱা নাই আৰু মানে নেজানো, ধেমালিতো ক'ব পাৰে।
হুম, হুম।
মই কৈছোঁ মই এতিয়া কেনেকে যাম ন', এতিয়া আন্টিয়ে দেখিব, আন্টিয়ে আন্টিয়ে ক'ব কি, এ ৰাম! কি হ'ব এইটো মানে? এইটো বেয়া হ'ব, বুলি ক'ব ন'।
উম, এইটো যদি মানে অকমান ডাঙৰ হ'ল হয়, তেতিয়াও মানে ভাবিল হয় যে অ' পঢ়াব পাৰিব। এতিয়া মানে ইমান ডাঙৰ টাইপৰ নেদেখি ন'
এতিয়া মোৰ পেটটোও নাই নহয় ওলোৱা।
হঁ - হঁ, অ' সেনেকে মাকে তো গমো পাব। উপায়ো নাই। বেয়া দিগদাৰ দিছে কিন্তু সঁচা। মোৰতো বহুত বেছি ভয় লাগি আছে। চিট নাপাম বুলি ক'তো।
নাপা মানে পাবা পাবা, নোপোৱা নহয়। ভালকে পঢ়া, পাই যাবা।
নহয়, ভালকে পঢ়ি এইটো যদি মানে আহ ন ন আৰু শূন্য যদি আহে, তেতিয়াহে
নব্বৈ বুলি কয় সেইটোক।
তাৰ- হয় নেকি? অ' মই নাজানো। অ' নব্বৈ আৰু, তেতিয়াহে মানে ভাল হ'ব। কিন্তু মানে যদি আশী হ'ব অ' আশী, যদি মানে আশী পাওঁ তেতিয়াতো অকণ দিগদাৰে আছে, অকমান নহয় বহুতে দিগদাৰ আছে। আৰু মোৰ- মোৰ মানে কেপাচিটি সিখিনটি আশী আনায়ে, তাতকে ওপৰ নাহিব মোৰ।
মই জীৱনত আজিলৈকে আশী আনিয়ে পোৱা নাই বুলি মই ভাবোঁ।
নহয়, কষ্টটো কৰিব লাগিব, সেনকে ভাবি লাভ নাই। পুৰা পঢ়িব লাগিব, নহলে আৰ মানে নিজকে গালত চৰাব মন যায়, এই যে মানে এই লাষ্ট যে গ'ল এঘৰৰ ফাইনেল যে গ'ল তেতিয়া মোৰ পুৰা চৰাব মন গৈছিল নিজকে, মানে ফিজিক
চৰাই দিবা, চৰাই দিবা।
জানো। দিছোঁ মই, মই দিওঁৱে মোৰ খং উঠিলে কৰোঁ মই। মোৰ বহুত কিবা বহুত ফালতু দে ধেই। নাই নাই নাই তাকে মাৰিম মই, এ মই নিজে নিজকে মাৰো আৰু তেতিয়া মোৰ ভাল লাগে। অ তেতিয়া মোৰ গাত লাগে, মানে তাৰ সি মাৰিলে মোৰ বেছি গাত - লাগে বাৰু কিন্তু হ'লেও মানে কিন্তু সিও মাৰ খাব না বেচাৰা তাৰবাবে মই নিজেই নিজক মাৰো। সেই তাৰ মানে কেনেকে আৰু? নাই মই মাৰিম মোৰ খং উঠে। সি মোক কিয় মাৰিব, মানে বেলেগে কিয় মাৰিব মোক?
সি সৰু ল'ৰাটোৱে তোমাক বেচেৰা মাৰিব এনেই মানে হাত বিষাব তাৰ। আৰু তুমি তাকে ঢোষা দি দিছা মাৰিম।
অ। ইমান মাৰে বৰ দিগদাৰ দেই, মই যেতিয়া মাৰিব যাওঁ তেতিয়া মায় আৰু মোক মাৰে।
অ তাৰ ডিফেন্সটো ভাল মানে।
বহুত বেছি ভাল। উ মায়েও পুৰা চাপোৰ্ট কৰে তাক।
চিফ মিনিষ্টাৰকে নিজৰ পকেটত ভৰাই লৈছে।
তাকেইতো, এতিয়া মোৰ মানে উপায়ো নাই।
তুমি তাৰ আগত, তুমি তাৰ আগত নোৱাৰা তেতিয়া হ'লে?
উহু নোৱাৰি। বৰ দিগদাৰ। আৰু কথা-চথা একেবাৰে নুশুনে মানে যদি মানে ফোনটো যদি কা়ৰি লয় আৰু কিবাকে - পুৰা পাগল হৈ যায় একদম পাগল হৈ যায় এনেই বাকী ঠিকেই থাকে। যদি ফোনটো চাই আছে ফোনটো যদি খোজে বা যদি কাঢ়ি লৈ লয় কি পাগল হৈ - যায়, একদম পুৰা মিৰ্গি ধৰা মান হোৱা হোৱা যেন পুৰা একদম দিয়ে। বেয়া পাগল হৈ যায় পুৰা মাৰ মাৰি লাগে একদম।
উম, তুমিও মাৰি দিবা তাক।
উম, সেইটো কাৰণে মই মাৰ ফোনটো নাচাওৱে, আৰু মই মাৰ ফোন ইমান চোৱাও নাযায়। কেতিয়াবা হে এই যেতিয়া মই এতিয়া এইবোৰ যে কৰি আছো - তেতিয়াহে মই ছুইছো নহ'লে মই এনেই নোছোৱে কেতিয়াও নোছোও।
মই চোৱা একবছৰ মানে হ'ল মই চোৱাই নাই নাচাও মই। নাপাওৱে কি চাম মায়ে নিজেই নাপায়।
অঁ অঁ অঁ, বেছেৰি তোমাৰ মাৰ কাৰণে বেয়া লাগিছে।
সঁচা বহুত চাই ই, ৰাতিও চাই মায় টো যেতিয়া মানে চাৰ্জ একদম কম থাকিব আৰু ইটো চাৰ্জত লগাই যদি এক পাৰ্চেণ্টটো যদি থা কে ন তেতিয়াও চাব সি চাৰ্জত লগাই, গেম খেলিব, সেনেকুৱা। মানে পুৰা পাগল গেমৰ কাৰণে। মই যেতিয়া এইখিনি কথা এইক ক'লো মই - তাই মোক মানে ক'ব লাগে মানে তাই মোৰ চাইড হব লাগে তাই মোক কয় - এনেকুৱা মইও আছিলো বোলে, তেতিয়া মই ভাবিছো দুইটাই মিলিছে সেইটো কাৰণে - তাই ইমানটা, মই আৰু মই তাক যেতিয়াই কওঁ ন তাৰ কথা তাই একো নকয় এ চুপ - চাপ থাকে, তেতিয়াই মই তাকে ম‌ই ভাবো কিয় এনেকে চুপ-চাপ থাকে তাই মোৰ কথা খিনি শুনি বেয়াই পাইছে নেকি? পিছতকে যেতিয়া বহুত কেদিনমান পিছত যেতিয়া মই তাই ক'লো একদিন - তাই মোক পিছলে টেউচন যায় থবলে তেতিয়া তাই মোক কল এনেকুৱ ময়ো আছিলো, তেতিয়াহে গম পাইছো তাই কিয় চুপ থা কে ইমান, তাৰ কথা কলে।
এ ৰাম মই সৰু থাকো তেন্তে মো মোবাইল ওলোৱাই নাছিল জানানে? মই যেতিয়া সৰু আছিলো ন দহ বছৰ তেতিয়া- তেতিয়া মোবাইল বোলা বস্তুয়ে নাছিল মাৰ এটা হেৰি আছিল কিপেড আছিল।
অঁ অঁ আমাৰো কিপেডে আছিল। ফোন চোন সেনেকে চোৱাই নাছিলো খালি বাহিৰত খেলি থাকো।
নকিয়া এটা আছিল পাপাৰ- সেইটো পাপাই মানে ডিউটিত যোৱাৰ আগত অলপ মানে কিবা কিবি খাই থাকে ন মানে- তেতিয়া অলপ মানে তাত এটা গেম আছিল সেইটো খেলিছিলো ভাল লাগিছিল।
অঁ সাপৰ কিবা কিবি আৰু জাপ-
সাপৰ এটা জাপ মাৰ অঁ অঁ এই এটা যে বল থাকে যে জাপ মাৰিব লাগে যে। এ ধেত তেৰিকা আকৌ তুমি-
মইও এই ফোন পোৱাই নাছিলো ই পুৰা পাগল ফোনৰ।
অঁ।
মই চাগে তেতিয়া মই- অঁ পোন্ধৰ মান হৈছোঁ বয়স তেতিয়াহে মই ফোন দেখিছোঁ। মানে স্ক্ৰিন টাচ ফোন তাৰে আগতে সেয়ে আছিল।
মোৰ পাপাই তাৰপিছত লৈছিল এটা লেন'ভৰ এটা লৈছিল প্ৰথমত হা
উমঁ!
তাৰপিছত সেইটো কি বা হল নাজানো কিবা এটা হ'ল সেইটোৰ তাৰপিছ- তাৰপিছত কিবা লৈছে অঁ তাৰপিছত একদম- আ দুহেজাৰ কিমান- চৈধ্য নে পোন্ধৰ নে ষোল্ল তেতিয়া এটা লৈছে ৰেডমি এতিয়াও আছে সেইটো। এই ৰেডমি টো অঁ এইটো এটা কাহিনী আছে তোমাক ক'ম মই তাৰপিছত দুহেজাৰ- চৈধ্য নে পোন্ধৰ সেই ৰেডমি টো লৈছিল তেতিয়া একদম ইয়ে এম আই দি ধুনীয়াকে লৈছে আৰু। নতুন ফোন নতুন ফোনাৰাছত দেখিছো কিবা কিবি এনড্ৰইড চেনড্ৰইড তাৰপিছত আৰু কি-
তাত- তাত প্ৰথমত মানে ফোন মই সেইটোৱে আৰু ক'বলৈ গ'লে তেতিয়াতো মোৰ ভাইটিও জন্ম হৈছিল তাৰ প্ৰথম ফোন সেইটোৱে। সি মানে কি পেড ফোন দেখা নাই জীৱনত।
অঁ - উমঁ একে ইও দেখা নাই।
কিপেড ফোন দেখা নাই ই আজিলৈকে। তাৰপিছত তাৰপিছত।
ইয়াৰ উপৰিও পুৰা পাগল গেমৰ কাৰণে সেই ইমান আৰু পাগল হয়ঁ নেকি? লগাতকে বেছি মানে যে লিমিট থাকে তাতকে বছি।
কিন্তু মায়ে ইয়াক বহুত গালি পাৰে মানে আৰু সেইকাৰণে অলপ ঠিক আছে সি।
অঁ মোৰ মায়েও বহুত কালি পাৰে হ'লেও কথা নুশুনে। খঙত আহি কিনে ফোনটো দি কিনে গুছি যায় পিছত ড্ৰয়িং কৰি থাকে। মানে হয়তো ফোন চাব হয়তো ড্ৰয়িং কৰিব ড্ৰয়িঙো বহুত কম কৰে। মানে ড্ৰয়িং সি বহুত ভাল কৰে কিন্তু তেওঁ ড্ৰয়িং ইমানটা নকৰে সি হয়তো। ফোন চাব হয়তো টিভি চাব আৰু টিভিটো মানে কানেক্ট কৰিকিনে চাব সেনেকুৱা টাইপৰ।
ফোনটো টভিত কানেক্ট কৰি চাব।
উমঁ হয়টো ফোনটো চাব হয়তো গেম গেম খেলিব নহ'লে - টিভিত চাব ইউটিউব।
এই পাপাবোৰে যে আগত যে এই ফোন যে ফোনটো চাই। কিবা পিটি থাকে অঁ নহয় নহয় সেইটো কোৱা নাই। সেইট সেইটো কোৱা নাই, সেইটো কোৱা নাই।
অঁ।
মই কৈছোঁ অ আৰু এটা কথা মানে এই যোনবিলাক মানে বা থাকে। সেয়াত মানে ল'ৰাবিলাক অলপ মানে থাকে আৰু এনেকুৱা বিগৰা হোৱা। এই যেনেকে মোৰ লগৰটো। এ থাকে আৰু বিগৰা হোৱা। এতিয়া তুমি কি কৰিবা আৰু যাৰ বা থাকিব আৰু তাক মৰম কৰিব ঘৰত মানে নিপিতে।
উম।
তুমিনো কিমান পিটা আৰু ন'? নিপিটাই নহয়, এই সেইটোৱে আৰু। সেহঁত আৰু এনেকুৱা হয় মানে অলপ বতমাছ হৈ যায় দুষ্ট।
সেই বৰ দিগদাৰ আৰু সৰু হৈ যায় ন'? পুৰা লাদলা।
উম সৰু টিকলো মিকলো একদম মাৰি দিবা মাৰি দিবা।
মাৰি দিওঁৱে, কিন্তু আৰু মায়ে আৰু মোকে মাৰে না, সেইটো কাৰণে মোৰ বেয়া লাগে।
চনটো দিলোঁ তুমি মাৰি দিবা ধুনীয়াকে।
উম মাৰ পৰাও পাৰ্মিচনটো আহিব লাগিব তেতিয়াহে।
কোনে কোনে ক'লে বুলি ক'বা, মোৰ নামটো লৈ ল'বা। তাৰপিছত তোমাৰ মায়ে ভয় খায়
উম তেতিয়া আৰু বেছি ফালিব মোক।
কোন হয় হাঁ। আহ। মোৰ মায়ে আগতে মোক বেছি পিটা নাই কিন্তু দেই মোৰ ভাইটিক পিটিছে কিন্তু। আগতে ই মানে বহুত বতমাছী কৰে ন', ই বহুত বতমাছী কৰিছিলে আগতে ক'ৰবাত ফুৰিব চুৰিব আহে নহ'লে মানে কোনোবা এনেকে আলহী চালহী আহিলে আলহী যোৱা পিছত ইয়াক বেয়া কোবাই একদম থাপ থোপ।
উম।
একদম।
উম।
মোক মায়ে ইমান পিটা নাই। মায়ে মানে ঠিকে আছে ন'। পাপাই দিছে। পাপাই কিন্তু বহুত দিছে মোক কৃচ কৃষ্ণ, অ ৰ'বা মই আকৌ কৰি আছোঁ।